শুনিছানে।
শুনিছো তুমি শুনিছা নাই?
অঁ' শুনিছো শুনিছো কি কৰি আছা?
মই এনেই আছো। তুমি কি কৰিছা?
ময়ো আছোঁ বাৰু এনেই বাকী চাহপানী খালা?
অঁ' খালো তুমি খালা?
খালো খালো।
অঁ আজি কিহৰ ওপৰত পাতিবা। আজি
আজি আচলতে বৰ্তমান তোমাৰ মই এখন কিতাপ পঢ়ি আছিলো মানে।
অঁ'
এই কিতাপখন পঢ়ি জাষ্ট থলো দেন তেতিয়াই তুমি কল কৰি দিলা ভালে কৰিলা কিতাপখন পঢ়ি উঠি এনেকুৱা লাগিছিলে যেন কিতাপখননো মই থলো কিয় আৰু অলপ পঢ়িব মন গৈছিল তেতিয়া তুমি কল কৰি দিলা বাৰু। আজি ভাবো কিতাপ খনৰওপৰতে কিছুমান কথা আলোচনা কৰো নে কি কোৱা আজিকালি যিহ কিতাপ নপৰে লাইব্ৰেৰী নোহোৱা হৈ গৈছে নে কি
অঁ'লাইব্ৰেৰী বুকত পাতিলে বেছি ভাল হ'ব অঁ'
উম কোৱা।
তেনে কিবা শিকিবলৈও পাম আমি।
হয় হয়।
চ' আজিকালি লাইব্ৰেৰীটো নহ'লেতো আজিকালি একো কামো নাই। আজিকালি চবে মানে মোবাইলৰ ওপৰতে নিৰ্ভৰ হৈ থাকে মোবাইলতে চব অনলাইন পায়। আও মানে চোৱা মোবাইলটোতো- পা যদি আমি যদিও আমি মোবাইলৰ পৰা যদি পঢ়িব পাৰো কিন্তু, মোবাইলে আমাক এটা বেলেগ- কেট্ৰেকশ্যন দিয়ে ন গেম খেলিব মন যায় কিবা বেলেগ ক'ব মন যায়। যোনটো কিতাপে আমাক নিদিয়ে। কিতাপ- যদি আমি পঢ়ো মানে একেৰাহে কিতাপখন পঢ়ি কিনে মানে একো- ডিষ্ট্ৰেকচন নহয় বেলেগ ফালে মানে কিতাপখন মানে একেৰাহে পঢ়ি থাকিব পাৰি। তোমাৰ মতে তুমি কি কোৱা?
হয় হয়, ময়ো এইটোয়ে ভাবো, কিন্তু বৰ্তমান পৰিস্থিতিটো কি হৈছে জানা বৰ্তমান পৰিস্থিতিটো এনেকুৱা হৈছে যে- আমি কিতাপ পত্ৰ আদি নপঢ়ো আমি আজিকালি তুমি চাব যাবা আমি আজিকালি তোমাৰ- কিতাপ পেপাৰ নিয়ম মানে মই বাতৰি কাকতৰ কথা কৈছো সেইবোৰ আমি নপঢো সেইবোৰ আমি- তাৰ উপৰি আমি মোবাইলত চাওঁ যেনেকা ধৰা তুমি ইনষ্ট- ইষ্টাগ্ৰাম পেজ, এছাম লাইভ কিবা কিব এইবোৰ যে গুৱাহাটী প্লাছ এইবোৰ আছে সেইবোৰৰ সহায়তে আমি বা- তৰিবোৰ পাই যাওতো। ত আমি বাতৰি কাকত কিতাপ আদি পঢ়া বা উপন্যাস আদি পঢ়িবলৈ এৰি দিছো। বৰ্তমান প্ৰজন্মতে।
সেইটো তুমি ঠিকে কৈছা আজিকালি মানে সেইবোৰ পঢ়া আগৰ দিনৰ মানুহ তো চব- চব আগতে কিতাপ দিয়ে পঢ়িছিলে সেঁতি মানে- কিতাপৰেদি পঢ়ি পঢ়ি ইমান ডাঙৰ ডাঙৰ মানুহ হৈ গৈছে আগৰ দিনততো মোবাইলো নাছিলে। সেহেঁতি ইমান খিনিলৈকে আগবাঢ়ি যাব পাৰে। তা আমাৰ জেনেৰেচনটোত মানে সেইটো বস্তুতোটো নাই।
হয় হয়, ঠিক কথা কৈছা। আৰু তুমি এনেই কিতাপ আদি পঢ়া নে বা তুমি লাইব্ৰেৰীলৈ কেতিয়াবা গৈছা নে?
মই লাইব্ৰেৰীলে যাওঁ, কিন্তু মই ইমান এটা কিতাপ মোৰ কিতাপৰ প্ৰতি ইমান- টা ইনট্ৰেষ্ট ইণ্টাৰেষ্টটো নাই কবলে আছে ইমানো নথকা নহয়, কিন্তু- ক'বলে গ'লে একদম নাই নিচিনা মানে মোক কিবা বেলেগ বস্তু বেলেগ কাম কৰিহে ভাল লাগে।
আৎচ্ছা আৎচ্ছা বুজিছো বুজিছো। মই বাৰু তোমাৰ মই আজিলৈকে তোমাৰ দুখন কিতাপে পঢ়িছো। আৰু মই এখন নতুন এখন কিতাপ যে তোমাক যে কলো মই কিতাপ পঢি আছোঁ বৰ্তমান পঢ়ি আছিলোঁ। সেইখন তোমাৰ হৈছে অঁ'। গা-ধোৱা চকুলৰ গান মানে ডক্টৰ মৃনাল কলিতাদেৱৰ আৰু তাৰ উপৰি মই দুখন কিতাপ- পঢ়িছিলো এখন তোমাৰ চিনি পোৱা চাগে কৌশিক নন্দন বৰুৱা।
চিনি নাপাওঁ দেই মই ইমান-
তুমি তুমি নিৰিবিলি শুনা নাই নিৰিবিলি সৰা ফুল।
নিৰিবিলি শুনিছোঁ অঁ'
অঁ' নিৰিবিলিৰ যিজন ৰাইটাৰ তেখেত হৈছে কৌশিক নন্দন বৰুৱা। পাছছ তেখেতৰ কিতাপ আ হ- শৰা ফুলখন পঢ়িছো, মানে নিৰিবিলিখন- অ' নিৰিবিলি খনৰ তোমাৰ দামতটো বহুত বেছি হৈ যায় পাঁচশ নে কিবা হৈ যায়? ত এতিয়ালেকে কিনা নাই আৰু- পঢ়াও নাই, কিন্তু খৰা ফুলখন তোমাৰ এশ বিছ টকাতে পাইছিলোঁ মই মেট্ৰিক দি উঠিয়ে কিনিছিলোঁ। কিন্তু, পঢ়িছো তোমাৰ এই ৰিচেণ্টলি পঢ়িছো। আৰু তোমাৰ আহ ডক্টৰ মৃণাল কলিতাদেৱৰ এখন আছিলে বকুুল ফুলৰ দৰে। সেইখন মই মেট্ৰিকৰ আগত পঢ়িছিলো, ত সেই দুখনেই পঢ়িছিলো জীৱনত।
তুমি মানে কেনেকুৱা টাইপৰ কিতাপ খিনি পঢ়ি ভাল পোৱা মোক কোৱাচোন?
মই যদি সঁচা ক'ব যাওঁ মই মানে, আঁহ মই মানে তোমাৰ ক'ব গ'লে যিবিলাকত নেকি আমি অনুভূতি কৰিব পাৰোঁ, বা যিবিলাক আমি অনুভৱ কৰিব পাৰো, যিবিলাক পঢ়িললে আমাৰ চকুত প্ৰতিশ্ৰুতি ভাহি উঠে ধৰা। সেইবোৰ পৰিশ বা যেনে ধৰা মই প্ৰেমৰ কবি প্ৰেমৰ কিতাপ পঢ়ি খুব ভাল হয় যেনেকুৱা ধৰা তোমাৰ সৰা ফুলখন। সৰাফুলখন পঢ়িলে প্ৰেমনো কি বা আমি কোনো এজন ব্যক্তিলে এনেকৈ সোমাই পৰিব নালাগে যেন নেকি আমি শেষত নিজে নিজক হেৰুৱাব লগা হয়। এইবোৰ বহুত কথা শিকিছো মই এইখনৰ পৰা।
অঁ শিকিলাতো ভালেই আজিকালি শিকাটোৱে মেইন ন। আজি কালি শিকাৰ উপৰিও মানে নিজৰ এটা এক্সপিৰিয়েন্ঞ্চ এইটোও লাগে। খালি কিতাপৰ ওপৰতে মানে নিৰ্ভৰ কৰি থাকিম সেইটো নহয়, কি মানে কিতাপ পঢ়িম ভাল মাৰ্ক্স উঠাম, সেইটো ছিষ্টেমো নহয় আজিকালি মানে নিজৰ এটা স্কিলতটো ডেভলপ নকৰিলেতো একো কাম নাই।
নাই। বাকী, হয় কোৱা কোৱা কোৱা?
তুমি কোৱা?
অ মানে অ মানে বৰ্তমান বৰ্তমান সময়ছোৱাত। তুমি ভাবা নে যে আজিকালি প্ৰজন্মটো লাইব্ৰেৰী গৈছে বা যায়।
মোৰ মতে চোৱা আজিকালিতো লাইব্ৰেৰীটো চোৱা লাইব্ৰেৰী মানে মই স্কুলৰ লাইব্ৰেৰীৰ কথা কৈ ছো, তোমাৰ বেলেগ লাইব্ৰেৰী মই ইমান এটা সোমাই নাই সোমাবলৈ মানে যো যোৱাও নাই। কালি স্কুলৰ লাইব্ৰেৰীটো কথা কৈছো যে আমাৰ এটা লাইব্ৰেৰীত জেগা ডখত মানে যোনডোখ সেইডখত জেগাডখৰ অকমান চোন চান টাইপৰ হয়‌ নাই? তাত মানে লাভাছকেইটা লাভাছকিতাই গৈ কিনে মানে তাত বহি থাকে। মানে লাই হোৰিঅ মানে এনভাইমেন্টটো বেয়া কৰি ‍ দিয়ে দেখাত ক'বলৈ গ'লে মানে সেয়াত পঢ়িব নাযায় মানে সিহঁতি মানে গেম খেলিব যায় মানে শান্তিত পায় ফেনৰ, ফেনৰ বতাহ পায় কিছুমান লাইব্ৰেৰীত চোৱা তুমি ইণ্টাৰনেট মানে কম্পিউটাৰ ব্যৱস্থাও আছে মানে যত হেতি বুজি কিবা বুজি নাপালে টপিক চাৰ্চ কৰি কিনে বিচাৰি কিনে বুজি ল'ব পাৰে। কিন্তু সিহঁতি সেইটো মিচ ইউজ কৰি কিনে সিহঁতে মানে একদম ন কিতাপখন নপঢ়েই, খালি সেইবোৰ কাম কৰিব যাওঁ, এইটো কও সেইটো কও সেইটো মতে সিতি টাইম টো লচ কৰি লাইব্ৰেৰী এনভাইৰেন্টমেণ্টো বেয়া কৰে।
হয় হয় ঠিক কথা কৈছা। মানে তেওঁলোকে পৰিৱেশটো যি হিচাপত লৈ যাব লাগি ছিল সেই হিচাপত লৈ নগৈ তেখেতসকলে তাত অযথা কিছুমান অদাকাৰীয় কিছুমান অপ্ৰয়োজনীয় কাম কৰি আছে হয়নে।
অঁ সেইটো ঠিকে কৈছা অঁ।
আৰু তুমি যদি চাব যোৱা আজিকালি কিছুমান কলেজ বিলাকে কিছুমান তোমাৰ পদক্ষেপ লৈছে তোমাৰ এডমিশ্যনৰ লগতে, লগতে লাইব্ৰেৰী স্কেনাৰ খন দি দিয়ে। তোমাৰ এডমিশ্যন প্ৰচেছটো অলৰেডি কমপ্লিট হৈছে লেকিন টিচাৰ্চসকলে আমাৰ শিক্ষকসকলে এনেকে কয় তুমি এইটো কৰিব লাগিব, তেতিয়াহে তোমাৰ এডমিশ্যন ৰিচিপ পাবা। ত' এনেকা কিছুমান বাধ্যতামূলক কৰি মানে সি ষ্টুডেণ্টসকলক মানে ভাল কৰিছে এত লাইফ মানে এ লা পুথিভঁৰালৰ লগত জড়িত ৰাখিব চেষ্টা কৰিছে বুজিছা?
অ সেইটো সেইটোৱে এটা ফালৰ পৰা সেইটো ভালো হয়। কিন্তু আৰু সেই ফ্ৰী মানে বস্তুটো ফ্ৰী হ'ব লাগে তেতিয়া বেছি ভাল হয়। কিছুমানে এইবিলাক থাকে ন, এ ইমান টকা মানে লাইব্ৰেৰীৰ এটা চাৰ্জ থাকে ন, সেই চাৰ্জটো ল'ব নালাগে কিন্তু আচলতে হয় নাই?
হয় হয় চাৰ্চ মানে চোৱা, হয় কোৱা কোৱা?
মানে চোৱা কিতাপৰ মানে হেৰিৰ অকমান মেইনটেনেন্স এইবোৰ মানুহ য'ত কাম কৰে সেইটো ল'ব পাৰি কিন্তু এমাউন্টটো মানে বেছি ল'ব নালা এটা লিমিটেড এমাউন্ট যেনেকে ফিফটি, হান্ডেট হান্ডেটতকে বেছি ল'ব নালাগে মানে কিতাপৰ মেইনটেনেন্সতটো টো ইমানটো পইচা - চইচা নেযায় হয় নে?
উম হু হু আৰু লাইব্ৰেৰীৰ বাবে টা এটা মইত অ মানে বেলেগত বেলেগ চাৰ্জ নললেও লাই মই মই বাৰু তুমি কোৱা ধৰণে এনেকুৱা চাৰ্জ ত দেখা নাই কিন্তু মই এটা চাৰ্জ লোৱা দেখিছো প্ৰায়তো ল'বই লাগে বাৰু কাৰণ তুমি কিতাপ এখন পোন্ধৰ দিন ৰাখি থব পাৰে হা, পোন্ধৰ দিনত ত যদি এদিনো বেছি কি হৈ যায় এক টকা ফাইন মানে এদিনত এক টকা ফাইন এইটোতো বহুত এটা মানে কম দিয়াচোন ফা এইটো এইটো বস্তু ভাল লাগে আৰু কিবা এটা।
অ এইটো বস্তু ভাল হয় কিন্তু ফাইনটো ন নললেও নহ'ব নহয় নহ'লে ল'ৰা খিনি লৈ কিনে কিতাপখিনি নিদিব, কিবা কৰি পেলাব, ফালি - চালি য'ত - ত'ত পেলাই থব, এনি টাইমতো সিহঁতি কিতাপখনতো পঢ়ি কিনে নথয় ন তাৰ জেগাত সেই কি তাপখন লৈ কিনে বেলেগ এটা ল'ৰাৰ যদি দৰকাৰ হয়, সি যদি বিচাৰি নেপায় তাৰতো লষ্ট হ'ব ন পঢ়া তাৰ মানে পঢ়িব নেপাব সি কিবা কামত মানে সিটোৱে যদি কিতাপখন পেলাই ত সেইটো এটা কবলৈ গ'লে সেইটো ওলাই, বেয়া মানে লৈ থৈ দিয়াটো বেয়া, কিছুমানে ঘূৰায়ো নিদিয়ে টাইমত।
হয় হয়। ঠিক কথা কৈছা কিন্তু আহ ঘুৰাই চাগে দিয়ে চাগে আৰু কি জানা? ঘুৰাই তুমি কোৱা ধৰণে কিছুমান আছে নিদিয়ে আৰু মই ভাবো যে আজিকালি তোমাৰ সকলোৱে কিতাপ পঢ়িব লাগে আনকি ঘৰত যিবিলাক থাকে গৃহিণীবিলাকে গৃহিণীবিলাকেও যি তি গৃ গৃহিণীবিলাক ত যেতিয়া নিজৰ ল'ৰা - ছোৱালী যেতিয়া স্কুল বা কলেজলৈ গুচি যায় তেওঁলোকেও নিজৰ ঘৰতে, মই কোৱা নাই যে লাইব্ৰেৰীত বা পুথিভঁৰালত গৈ কিনে পঢ় তহঁতে কিতাপখন ঘৰত লৈ আনি পঢ়িব পাৰ কাৰ কাৰণ পোন্ধৰ দিনলৈকেতো আমি একো পঢ়ি পইচা দিব নালাগে ন পোন্ধৰ দিনত ত বেছি হলেহে পইচা দিব লাগে, এক টকা এটা বেছিও নহয়
অ সেইটো হয় অ।
তুমি ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব।
অ সে ঠিকে কৈছা, তোমাৰ মতে লাইব্ৰেৰীত থাকা, লাইব্ৰেৰীৰ কাৰণে ডিচএডভানটেজ কি কি তোমাৰ মতে? মানে কি কি বেয়া পোৱা তুমি লাইব্ৰেৰীৰ কাৰণে লাইব্ৰেৰীৰ ক্ষেত্ৰত?
তুমি কোৱা ধৰনে লাইব্ৰেৰীত ধৰা তুমি যে ক'লা কিছুমান প্ৰেমিক যুগলসকল আদি আহি লাইব্ৰেৰিত বহি থাকে, মই দেখিছোঁ আমাৰ আ আমাৰ কলেজৰে লাইব্ৰেৰিটোত তোমাৰ মই দেখিবলৈ পাওঁ, কিতাপখন এনেই কিতাপখন আগত থৈ দিব, থৈ দুটা কিবা কথা পাতি থাকে ফেনৰ তলত বহি - বহি।
খালি সেইটোৱে আজিকালি লাইব্ৰেৰটো,
বাকী সেই কিতাপ ভাণ্ডাৰৰ মাজত বা পোৱা গ্ৰন্থগাৰৰ মাজত। তেনেকুৱা বেয়া পোৱা দৃশ্য একো নাই সকলোখিনি ভালেই লাগে।
অ আৰু কিতাপৰ প্ৰতিনো কি বেয়া পোৱা কিবা থাকিব কাৰো নাথাকেই চাগে
উম হুম
খালি মানে কিবা শিকিব লাগে শিকিব পাৰে সেইটোৱে ভাল আৰু কিবা ভাল লাগে কিবা এটা।
হয়।
আৰু কিছুমানেটো লাইব্ৰেৰীব পৰা বহুতো প্ৰজেক্ট মানে কি কেতিয়াবা কিবা প্ৰজেক্ট এচাইনমেন্ট দিয়া হয় নাই, সেইয়া ক্ষেত্ৰতো বহুত সুবিধা হয়। মানে সিহঁতে মানে মোবাইলত বিচাৰিব লগা দৰকাৰে নহয় মানে সিহতি লাইব্ৰেীত সোমাই কিনে, বিচাৰি কিনে যি যিখিনি পাব লাগে পাই যায় আৰু কেতিয়াবা কিছুমানৰ ফু, ফটো চটো যদি নাথাকে মানে সেয়াৰ পৰা বুকখনৰ পৰা হ'লেও ফটো ফটো মাৰি প্ৰিন্ট কৰি কিনে ওলাই আহি কিনে হে, মানে পেছ কৰিব পাৰে বহুত, খিনি কথা মানে শিকিবও পাৰে এটা হিচাপত আৰু মোৰ মতে, লাইব্ৰেৰীটোত এটা শান্ত সুস্থ জেগা হ'ব লাগে য'ত, মানে চবে নিজৰ মতে মানে পঢ়াটো বেছি গুৰুত্ব দিব লাগে।
হয় হয় তুমি একদম ঠিক কথা কৈছা, আৰু বৰ্তমান মই ভাবো যে আমি সকলে কিতাপ পঢ়িবলৈ উলাই আহিব লাগে, আৰু যিহেতু বন্ধ গৰমৰ বন্ধ চলি আছে আমি আমৰ ঘৰৰ কষত, থকা ভাইটি ভণ্টি বা নিজৰে ভাইটি ভন্টি সকলোকে আমি, দেখুৱাব লাগে, যে কিতাপ পঢ়াটো উচিত ত মই ভাবো তুমি সেইটো পদ ক্ষেপ লবা, এনেদৰে আগবাহি আহিব লাগিব নে কি কোৱা?
আগবাঢ়ি আহিবতো লাগিব সিনিক আমি যদি সৰু খিনিক যদি জুনিয়ৰ খিনিক আমি যদি নি, আ তেতিয়া টো বেলেগ কোনে শিকাব। মাক বাপেকেতো যিমান খিনি শিকাব লাগে শিকায় কিন্তু টিচাৰে, টো শুধৰাই দিয়ে সোতাত টিচাৰৰ উপৰিও যদি আমি লগ, সৰু কেইটাই যদি নহলে বা আমি চিনিয়ৰ কেইটাই যদি, দি সিহঁতক কিবা শিকাওঁ তেতিয়া আমালেই ভাল কিবা এটা সিহঁতি আমাৰ পৰা শিকিব পাৰিছে আমাৰে কিবা ভাল লাগিব। পঢ়া নাই?
হম হুম হুম বাৰু এৰিছো আজিলে।
অহ অহ হ'ব দিয়া ভাল লাগিলে কথা পাতি অহ, অ অ।